কেনে আছে আপুনি? হয় হয় আশা কৰিছোঁ আপুনি ভালে আছে ময়ো ভালে আছোঁ। অ', এটি নতুন বিষয় বিষয় আপোনাৰ লগত আলোচ আলোচনা কৰিবলৈ ও-ওলাইছোঁ আশা কৰিছোঁ আপুনি সম্পূৰ্ণ সন্ম তি জনাব বা আমাৰ সহায় সহযোগিতা আগবঢ়াব আ, বিষ সময় প্ৰাসংগিক বিষয়েই বিষয়টো হ'ল যে, গোলকীয় উষ্ণতা। আপুনি নিশ্চয় মন কৰিছে আজি কেইবছৰমানত পৰাই আমাৰ আ, সম্পূৰ্ণ সামগ্ৰিকভাৱে গোলকীয় উষ্ণতা গোটেই পৃথিৱীৰ গোলকীয় উষ্ণতা কিদৰে পৰিবহণ হিচাপে দেখা পাইছে, এই ক্ষেত্ৰত আপুনি ভাবেনে অ', এই ক্ষেত্ৰত আপুনি ভাবেনে এই গোলকীয় উষ্ণতাৰ পৰিৱেশৰ আ, এটা জ্বলন্ত সমস্যা বা এটা ডাঙৰ সমস্যা পৰিৱেশত সৃষ্টি হৈছে। আপুনি কি ভাবে? এই গোলকীয় উষ্ণতাই আমাক কি কি ধৰণে প্ৰভাৱিত কৰিছে আমাৰ স্বাস্থ্যৰ প্ৰতি হওঁক পৰিৱেশৰ প্ৰতি হওঁক কেনেধৰণে আমাক প্ৰভাৱিত কৰিছে?
অ', হয়, নিশ্চয় গোলকীয় উষ্ণতাই আমাৰ আৰু পৰিৱেশত হয়, বহুতো যথেষ্ট কুপ্ৰভাৱ পেলাইছে। এ যাৰ ফলত নেকি যুগৰ অস্তিত্বৰ অ', শেষ অ' ধ্বংসৰ লীলাৰ ফালে সংকেত দেখা পোৱা গৈছে আ, মই মই ভাবোঁ যদি এই গোলকীয় উষ্ণ তা, অতি সোনকালে নিয়ন্ত্ৰণ কৰা নহয় তেনেহ'লে এই যি উম, আমাৰ পৃথিৱী বোলা গ্ৰহটো যি জীৱৰ যি অ', অ', বৰ্তমান অস্তিত্ব আছে সেই অস্তিত্ব লাহে লাহে নোহোৱাৰ দিশত গতি কৰিব।
হয়, হয়। অ', আপুনি শুদ্ধ সত্য কথাখিনি কৈছে বা সময় প্ৰাসংগিক গোটেই কথাখিনি অ', আমাক বক্তব্যত কৈছে সেইখিনি আমি সমৰ্থন কৰিছোঁ গোলকীয় সমস্যা হৈ পৰিছে। আজি কেইবছৰ মানত সেই উষ্ণতা পৰিৱৰ্তন বা উষ্ণতা আপুনি যদি উষ্ণতা বৃদ্ধি লৈ যদি চাওঁক সেই যোনডাল কাঠডাল বি-উষ্ণ-উষ্ণতাৰ কাঠডাল খুব সঘনে সলনি হোৱা দেখা পোৱা গৈছে। বিশেষকে বাঢ়ি যোৱা দেখা পোৱা গৈছে। যাৰ ফলস্বৰূপে পৰিৱেশত সামগ্ৰিকভাৱে বায়ুমণ্ডল উত্তাপ বহাৰ ফলত প্ৰকৃৃত অ', আমাৰ প্ৰকৃতি নানা ধৰণৰ অ' হেৰিয়ৰ সৃষ্টি হৈছে সমস্যাৰ সৃষ্টি হৈছে, যাৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া। সূক্ষ্মভাৱে আলোচনা কৰিম প্ৰত্যেকটো ক্ষেত্ৰত, এতিয়া পোনপ্ৰথমে আপোনাক মই সুধিব বিচাৰিছোঁ এ এই গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ মূল কাৰণ আপুনি কি কি বুলি ভাবে কি কি? মূল কাৰণ জড়িত আছে যাৰ ফলস্বৰূপে এই গোলকীয় উষ্ণতাৰ সৃষ্টি হৈছে, হয়।
বৰ্তমান সময়ত যিবোৰ উন্নত দেশ আৰু উন্নত যিবোৰ চিটি সেইবোৰ ডেভেলপ কৰিব গৈ অ', বহুতো ঠাইৰ অৰণ্য যিবোৰ অ', ফৰেষ্টৰ বোৰ ধ্বংস কৰা হৈছে আৰু বহুতো ডেভলপ ডেভলপৰ ফলত যিখিনি মানে অ', ধৰি লওঁক এই ডেভেলপৰ ফলত যিখিনি অলাগতিয়াল পদাৰ্থ আৰু যিখিনি প্ৰদূষণমূলক খিনি ওলাই বায়ু অ' কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বঢ়াইছে অন্য গেছৰো পৰিমাণ বঢ়াইছে যাৰ ফলত নেকি সূৰ্যৰ পৰা অহা যিবোৰ তাপ সেইখিনি আমাৰ ইয়াতে অ'
ল
ধৰি লওঁক নিয়ৰ মানে আমাৰ সেই বায়ুমণ্ডলত থকা আহ প্ৰদূষকসকলে সেই তাপটো ধৰি ৰাখিছে, যাৰ ফলত নকি আমাৰ গোলকীয় উষ্ণতা বাঢ়িছে। আৰু যাৰ ফলত নেকি আমাৰ এই পৃথিৱীখনত নানা ধৰণৰ বৰ্তমান সমস্যা দেখা পোৱা গৈছে, ধৰি লওঁক হিমবাহৰ স্খলন অ' সাগৰ পৃষ্ঠৰ উৎখলন ঘটিছে।
সম্পূৰ্ণ সম সম্পূৰ্ণ আপুনি সেই কথাখিনি কৈ গৈছে যে বৰ্তমান সময়ত সেই গোলকীয় উষ্ণতাৰ ফলত সেইখিনি দেখা পাব চগে। আপনি সেই কথাখিনিয়ে উপলদ্ধি কৰিছে, বা মূল কাৰণ খিনি কৈছে। যে এই আমাৰ গোলকীয় উষ্ণতাৰ মূল কাৰণসমূহ হৈছে, আমাৰ মানুহৰে সৃষ্টি কিছুমান যন্ত্ৰ পাত তিৰ দ্বাৰা যন্ত্ৰ পাতি দ্বাৰায় হওঁক, বা আমাৰ ধ্বংস কাৰ্য হওঁক বনালী ধ্বংস কাৰ্যসমূহ কথা কৈছে। হয় যাৰ ফলত কি বায়ুমণ্ডলৰ সেই ভাৰসাম্যতটো কমি গৈছে, যে উষ্ণতা ভাৰসাম্যত কমি গৈছে। আজিকালি আ এতিয়া আপুনি চাবলৈ পায় যে সেই সময়ত কি হৈছে কথাটো যি সময়ত বন আমাৰ অৰণ্যয়ৰ সংখ্যা যিটো সময়ত আছিলে সেইটো সময়ত আপুনি উ উষ্ণতাৰ প্ৰভাৱ চাওঁক, আজি অৰণ্যৰ সংখ্যা বৰ্তমান সময়লৈ কিমানখিনি কমিছে সেই ক্ষেত্ৰত উষ্ণতাৰ আপুনি পাৰ্থক্য চাওঁক। উষ্ণাতাৰ পাৰ্থক্যৰ ক্ষেত্ৰত আপুনি চ কু কপালত উঠাত নিচিনা এটা মানে পৰিৱেশৰ সৃষ্টি হ'ব, ইমান খিনি অ' হৈছে। তিয়া পোন পোনপটীয়াকৈ ডাইৰেক্ট গোলকীয় উষ্ণতাটো যিহেতু একদম সামগিকভাৱে গোটেই গোলকীয়। সমগ্ৰ ৱৰ্ল্ডত বা বিশ্বতে গোটেই প্ৰভাৱটো পৰে। সেই ক্ষেত্ৰত সকলোৰে উমৈহতীয়া তাত কি থাকে অৱদান থাকে। সেই গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত আমাৰ সকলোৰে হেৰিয়াত থাকে। গতিকে উন্নয়নৰ ক্ষেত্ৰত সেই কথাটো আমি চাওঁ চাবলৈ যদি যাওঁ অৰণ্য ধ্বংসৰ ক্ষেত্ৰত একদম প্ৰধান এটা কাৰণ। কাৰণসমূহ আমি আলোচনা কৰিবলৈ যদি যাওঁ এটা প্ৰধান কাৰণ হৈ গ'ল অৰণ্য ধ্বংস, আমি উন্নয়ন কৰিবলৈ গৈ সেই অৰণ্যসমূহ ধ্বংস কৰিছোঁ। তাৰ কিন্তু ৰিপ্লেচমেণ্ট প্লেচমেণ্ট কৰিব পৰা যিসমূহ পদ্ধতি সেইসমূহ কিন্তু অৱলম্বন কৰা খুব ক'ম দেখা পোৱা গৈছে। অ' হয় নিজৰ কপি খ পোৱা গৈছে। এটা ধৰক এটা ফেক্টৰীৰ কাৰণে বা আম্বানি অকল ফেক্টৰী এটা প্ৰতিস্থাপনৰ কাৰণে নহয়। ধৰক কেঁচা মালৰ কাৰণে আমি যিমানখিনি ধ্বংস কৰো। সিমানখিনি হিচাপত আমি তাৰ উৎপাদন বা পুনৰ সেইখিনি পুনৰ গছ ৰোপণৰ ক্ষেত্ৰত সিমানখিনি আমি পন্থা হাতত লোৱা দেখা পোৱা নাযায়। সেই কথাত আপুনি কি ভাবে? আমাৰ মানুহৰ সেইটো ব্যৰ্থতা। যে আমি সেই যিমান খিনি কৰিছোঁ তাৰ পিছত আমি আকৌ নতুনকৈ সেইখিনি সৃষ্টি কৰিব পৰা নাই। যাৰ ফলস্বৰূপে ই এই ভাৰ সাম্যতাটো অক্ষুন্ন বা স্খলন হোৱাৰ মূল প্ৰধান কাৰণটো হ'ল বনানি, বনানি ধ্বংসৰ কথা। এতিয়া আমি অ, এতিয়া এনেকুৱাঁ ধৰণৰ হৈ গৈছে যে আমি পিচ বা জুন বিশ্ব পৰিৱেশ দিবস, পাঁচ জুন বিশ্ব বিশ্ব পৰিৱেশ দিৱসটোটে আমি গছপুলি ৰোপণ কৰা দেখা পোৱা যায়। বাকী সময়তো খুব কম দেখা পোৱা যায়। আপুনি কি ভাবে? এটা নিৰ্দিষ্ট দিনতহে আমি গছ পুলি ৰোপন কৰিব লাগে নেকি? বা
হয়, হয়, হয়। মই
সেই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি? যে এটা স্পেচিয়েল দিনতহে আমি কৰিব লাগে নেকি, ইনেই নালাগে নেকি?
অ', হ'য়, অ' মই ভাবো প্ৰত্যেকটো অ' এটা নিৰ্দিষ্ট দিনৰ বাহিৰে আমি অ এফালে যেতিয়া ডেভেলপমেণ্টৰ কাম কৰি থকা যায় আৰু তেতিয়া তাৰ বিপৰীত দিশতো আমি সেই ডেভলপমেণ্টৰৰ যি আমাৰ অ কেঁচা অৰণ্য ফালৰ পৰা যি আমাৰ অ সামগ্ৰী ব্যৱহাৰ হৈছে। সেইখিনি আমি পুনৰ আকৌ ব্যৱহাৰৰ কাৰণে আমি যাতে অৰণ্য বৃদ্ধি কৰিবলৈ সেই ডেভেলপমেন্টৰ সময়তে যদি আমি আকৌ অ পুনৰ বৃক্ষৰোপণ কৰিব লাগে মই সেই বুলি ভাবো আৰু এটা নি নিৰ্দিষ্ট দিন বুলি নহয় যদি আ ধৰি লওক আপোনাৰ যিকোনো উৎসৱ পাৰ্বন ধৰি লওক কিবা আৰু বেলেগ বহুতো ধৰণৰ তাত
আমি আৰু গছপুলি ৰোপণ কৰিব পাৰো হয় আপুনি সেইখিনি কথা কৈছে যে উন্নয়নৰ সমান্তৰাল ভাৱে আমি সেই কাম খিনি কৰিব লাগে যেনে বৃক্ষৰোপন সে কাৰ্যসমূহ সেইখিনি কথা কৈছে তাৰ সমান্তৰাল ভাবে আ ইয়াৰ উপৰি এই গছ গছনিৰ কথাটো আমি অলৰেডি পাতিছোৱেই ইয়াৰ উপৰি এ বায়ু প্ৰদূষণৰ অন্য এটা কাৰক আপুনি যদি চাবলে যায় বায়ু প্ৰদূষণে হওক বা অন্যান্য আমি যিসমূহ উন্নত যন্ত্ৰ পাতি ব্যৱহাৰ কৰোঁ ধৰক আ এ চি পা ধৰি তোম চি এফ চি গেছ ফ্ল'ৰ' ফ্লৰ কাৰ্বন বা আমাৰ যি সমূহৰ পৰা কাৰ্বন নিৰ্গমন যিসমূহ যন্ত্ৰ পাতি আছে সেইসমূহৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি হোৱা দেখা পোৱা যায় যাৰ ফলস্বৰূপে বায়ুমণ্ডলৰ উষ্ণতা বাঢ়ে আৰু গোলকী উষ্ণতাটো বৃদ্ধি হোৱা দেখা যায় আপুনি কি ভাবে সেই ক্ষেত্ৰত আমি যিসমূহ এতিয়া কাৰ্বন ডাই অক্সাইডযুক্ত কা কাৰ্বন ডাই অক্সাইড নিৰ্গমন যিসমূহ যন্ত্ৰ চালিত যন্ত্ৰ ব্যৱহাৰ কৰি আছোঁ আ গাড়ী বা ব্যৱহাৰ কৰি আছোঁ সেইখিনি ক্ষেত্ৰত যদি আপুনি চাবলে যায়
আজি আজিকালি আ যে এটা বিকল্পও আহিছে যে তাৰ বিকল্প চৰ ত আজিকালি আমি প্ৰদূষণমুক্ত যিসমূহ যন্ত্ৰ পাতি ব্যৱহাৰ কৰো ইলেক্ট্ৰিক বিদ্যুৎ চালিত আমি যিসমূহ ব্যৱহাৰ কৰোঁ, বা চলাৰ মানে আ
ওষৰৰ ফলকৰ পৰা যিসমূহ শক্তি সেই শক্তিসমূহ বেটেৰীত হেৰি কৰি আমি যিসমূহ ব্যৱহাৰ কৰোঁ। সেই ক্ষেত্ৰত আমাৰ যথেষ্ট পৰিবৰ্তন আহিছে। কিন্তু তথাপি এতিয়া আমি সম্পূৰ্ণৰূপে সেই কাৰ্বন নিৰ্গমন হোৱা যি সমূহ যন্ত্ৰপাতি সেইসমূহৰ আমি সম্পূৰ্ণভাৱে এতিয়া ৰিপ্লেচ কৰিব পৰা নাই। যদিহে সেই ক্ষেত্ৰত কোনোবা খিনি আ যদি সোনকালে আমি সেইটো কৰিব পাৰো তেনেহলে আমাৰ আ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ ভাৰসাম্যতাটো কোনোবাখিনি নহয় কোনোবাখিনি ভাৰসাম্য হ'ব। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো ভাৰসাম্য হলে হয়তো আ আমাৰ সেই অনুসৰি বায়ুমণ্ডলৰ উষ্ণতাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত বা উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত আ সেই ক্ষেত্ৰত আমি আহ সফল হ'ব পাৰিম সেই উষ্ণতা ক্ষেত্ৰত এতিয়া কাৰক সমূহ আমি সূক্ষ্ম ভাৱে আলোচনা কৰিলো যদি
সাৰমানু নিৰ্গম
আমি প্ৰভাৱ প্ৰভাৱ প্ৰভাৱ চাবলে যাও আজি বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰভাৱৰ ওপৰত আপুনি চাওক কি হৈছে সাগৰ মহাসাগৰসমূহৰ পানীসমূহে বা নদী নদীসমূহ সাগৰত পৰে মহাসাগৰত পৰে আৰু সেই ক্ষেত্ৰ খিনি চাবলে গলে আপোনাৰ কি হয় যে এতিয়া গোলকীয় উষ্ণতা বাঢ়ে হিমবাসসমূহৰ গলন হয় হিমবাসসমূহৰ গলনৰ ফলত নদীসমূহ ইত্যাদি শেষ হোৱা দেখা পোৱা যায় যাৰ ফলত সাগৰ পৃষ্ঠৰ উষ্ণতা বাঢ়ি যায়‌ সাগৰ পৃষ্ঠ বহাৰ লগে লগে চুনামী দেখা পোৱা যায়, চুনামীয়ে পৰিৱেশৰ, পৰিৱেশ ধ্বংস কৰে। সেই ক্ষেত্ৰত, মই পৃথিৱীৰ অ, মানে সাগৰ নদীৰ পৃষ্ঠভাগ বাঢ়ি যায়, বাঢ়ি যোৱাৰ ফলতে সেইখিনি হ'য়। কিম্বা উম, যিসময় আমি গৈছো এ, সেইটো এটা আৰু দ্বিতীয় কথা, আমি মানুহৰ একদম শেষৰ যোনটো আমাৰ টপিক, মানে শেষৰ জনটো বিষয়ে পেলাইছে, মানুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ চাওঁক, গোলকীয় চা, বহা লগে, মানুহৰ স্বাস্থ্য এটা নিৰ্দিষ্ট উষ্ণতাৰ মাজত থাকিব লাগে। হয়, এটা অ, সেইটো কথা আমি জানো, যে শৰীৰ এটা নিৰ্দিষ্ট উচ্চতাৰ ভিতৰত থাকিব লাগে। এটা কম উষ্ণতাৰ পৰা বেছি পিছত কিন্তু যেতিয়া সেই উষ্ণতা যেতিয়া ব্ৰেক হৈ যায়। ব্ৰেকডাউন হয়, তেতিয়া তাৰ ফলত আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ বেমাৰ- আজাৰৰ সৃষ্টি হয়। এতিয়া আপুনি হৃদযন্ত্ৰৰ, বিকাৰৰ কথাই ধৰক বা অন্যান্য ছালৰ ৰোগৰ কথাই ক'ওক। সেইখিনি হয়, গতিকে সেই ক্ষেত্ৰত খিনি আমাৰ জীৱনতো সেই গোলকীয় উষ্ণতা যথেষ্ট খিনি প্ৰভাৱ পেলাইছে, কু- প্ৰভাৱ পেলাইছে গতিকে আশা কৰিছো আমি সেই গোলকীয় উষ্ণতা নিয়ন্ত্ৰণখনত, যি নিয়ন্ত্ৰণৰত যিসমূহ আমি আহ পন্থাৰ কথা কৈছিলো, তাৰ উৰ্ধত যিসমূহ কাৰ্য কথা কৈছিলো সেই কাৰ্যসমূহ আমি অৱলম্ব অবলম্বন কৰি গল, গোলকীয় উষ্ণতা আমি কমাম, গতিকে আশা কৰিছো ছ, আজি আপোনাৰো যথেষ্টখিনি উপকৃত হৈছে। মই উপকৃত, পুনৰ লগ পাম এটি নতুন বিষয়েৰে ধন্যবাদ।
ধন্যবাদ হয়, থেংক ইউ।